কি কৰি আছ।
এয়া আছো, কি খবৰ?
এ আছো আৰু কিনো কবি ইমান গৰম পৰিছে ঐ ভাল বুলি কব নোৱাৰো।
উম, বহুত গৰম পৰিছে।
উম। বাকি ভাত পানী খোৱা হ'ল ন। খবৰ ভাল, ভাল অ, তোৰ কচোন?
অ, ভালেই।
ঠিকে আছে, ঠিকে আছে দে ভাল হৈ থাকক উম, পাইছো, পাইছো। এ, অকল মানুহৰ কাৰণে হৈছে, তোৰ গছ, গছনি কাটি পেলাই তোৰ ইমান অনিষ্ট কৰিছে। তাৰ ফলতো গোলকীয় উত্তাপটো বৃদ্ধি হৈছে ন।
উম, গছ, গছনি কাটি দিয়া হেৰিতে হৈছে।
উ। এতিয়া মানে মানুহে কি গম পানে, তোৰ গছ, গছনি মানে যদি এজোপা কাটিব ডাঙৰ গছ এজোপা তেতিয়াহ'লে তো তাৰ আগত তোৰ দুজোপা বা তিনজোপা গছ পুলি ৰোৱাৰ পিছতহে গছজোপা মানুহে কাটিব লাগে।
উম, উম।
সাধাৰণতে সেই ভুলদহতে তোৰ আমি এতিয়া ইমান গৰমত মানে ত, থাকিবলগীয়া হৈছে।
উ।
বাকি আৰ বস্তুতো নি্চয় নাই এই, ইউৰোপৰ চাইডে যে তোৰ এই প্ৰকাশ ত, গাড়ী যোন বিলাক গৈছে। গাড়ী চকা লগতে গল পেলাই হেৰিয়ত লাগি গৈছে পকাত ইমানেই গৰম পৰিছে, তাত আমাৰ ইয়াতকৈও বহুত বেছি।
উম, হয়, হয়, অ'।
বাকী এইটো মাহঁতৰ খবৰ ভাল।
ভাল, ভাল।
বাকী এইটো ভাইটিৰ পঢ়া, শুনা কেনেকুৱা চলি আছে বৰ্তমান।
বাকী পঢ়া, শুনা মোৰ চলি আছে, তই কিহৰলৈকে পঢ়িলি?
মোৰতো গ্ৰেজুৱেচন কমপ্লিট হ'ল। তাকে, এতিয়া ঘৰতে আছো, আৰু কিনো কৰিব। সেই খেতি পথাৰতো লাগি আছো, আৰু মানে কি হয়? মানে কি হয়? মাটিটোৰ আমাৰ সাতঘা এটা ৰোৱা হ'ল।
অ'।
উম, তহঁতৰ ৰোৱা হৈছে নে।
আমাৰো ৰুইছে আৰু কম, কমকে এই বতৰটো অলপ খেলি, মেলি লগাই আছে।
বত, তো, মানে কি হৈছে, এই কেইদিন বৰষুণ লগৰ লগত কেইবাদিনো বৰষুণ দিলে তাৰ পৰা এতিয়াতো চাৰি দিন হ'ল আমাৰ এইফালে নন ষ্টপ ৰ'দ মানে কেনেকুৱা ৰ'দ আৰু। কৈছো নহয়, পানী লগতে শুকাই গৈছে। বাকী আমাৰ এইফালে অহা প্লেনিং
বাকী সেইফালে মই যাম বাৰু এতিয়া এই গৰম বন্ধ হ'ব নহয় গৰম বন্ধ। হৈছে এতিয়া এনেকুৱাতে যাম আৰু তাত গৈ পেলাই ধুনীয়াকে আমি অলপ ফুৰিবলৈ যাম তোৰ পৰা। পাৰ নদীৰ ফালে অলপ ফুৰিবলৈ যাওঁ খানা, চানা এটা খাব লাগিব তাত ধুনীয়াকে।
তাকে মই ভাবিছিলো, সেইটোকে মই বোলো গৰম বন্ধ যিহেতু আমি আটাইকেইটাই পামেই। তাৰ পৰা আমি ধুনীয়াকে প্লেনিং এটা কৰি, তোৰ লগৰটো যে সেইদিনা আমাৰ ঘৰলে আহিছিলে।
অ, গোটেই লগৰকেইটা মিলি আমি ধুনীয়াকীয়া খানা এটা খাবলৈ যাব লাগিব গৰম পৰি আছে যে
অ, সয় তাকো লগৰটোকো লৈ আহিবি সি মানে বহুত ঠাণ্ডা প্ৰকৃতিৰ লোৱাও। তাৰ মানে অকোনো ৰাস, জঞ্জাৰ বোলা বস্তুতটো নাই।
অ, হয়।
তেনেকুৱা হলে ভাল লাগে আৰু লগৰ দেচোন তোৰ অকমান
যি হ'লেও আমাৰ মা, দেউতাহঁতেও ভাল পাই পেলাই মানে মোক কৈছে বোলে, এইবাৰ তাক লৈ আহি বোলে ক'বলৈ ক'ব। চোন তাক
উম উ হয়ান
বাকী মই সেইটোকে ভাবিছো মই আৰু এটা কথা ভাবিছো বাৰু এই গৰমটোতো যিহেতু পৰি আছে আমি পাহাৰৰ চাইডে মানে আমাৰ নিজৰা যায় শুনিছো
উম হয়
এই পাহাৰৰ নিজৰা ছাইদলৈকে আমি ওলাই যাম আমি আতাইকেইটা গোট খাই লৈ
অ অ
বাকী এতিয়া তই ঘৰতে আছ নে এনেই কিবা কৰি আছ
বাকী মই এতিয়া ঘৰতে আছো বাৰু এই সৰু সুৰা বিজনেছ এটাও কৰি আছো
এ ঠিকে আছে ঠিকে আছে তেনেকে চলি থাক আৰু বৰ্তমান আৰু চ উম চাকৰি তাকৰি কিবা এপ্লাই কৰিছ নে আছাম পুলিচ ফৰেষ্ট গাৰ্ড তেনেকে
বাকী চাকৰি তাকৰি এপ্লাই কৰি আছো বাৰু হোৱা নাই বাৰু এতিয়ালৈকে একো
ঠিকে আছে ঠিকে আছে দে লাগি থাকে এই বিলাকত আৰু ৰানিং চানিং কৰিছো
ৰানিং চানিং অলপ দিন গৈছিলো বাৰু এতিয়া এই গৰমৰ কাৰণে যোৱা নাই বাৰু উম বাকী তই কৈ আছ নহয়
অ মই ৰাণিং কৰি আছো মানে কি হ'ল তোৰ হেই হেৰি যে দাদা ঘৰত নাই মানে এতিয়া তাৰ পৰা আকৌ ট্ৰেক্টৰখন লগাই থোৱা আছে ড্ৰাইভাৰটোৰ লগত নাথাকিলে নহয় সেইটো কাৰণে মানে মই তাৰ লগতো থাকিব লাগে
বাৰু ঠিক আছে হ'ব দে মই এইফালে যাওঁ মানে।
আহ ঠিক আছে হ'ব দে।